হেল্ল'।
অ', কোৱা।
অ', কিবা কৰি আছিলা নেকি?
এই ল'ৰাটোক খুৱাইছিলো দিয়া এইমাত্ৰ, খোৱাই বোৱাই ল'লো। উম, কোৱা
এ ময়ো, অ', এই ভাতকেইটা খাই আহিছোঁ। আৰু উম।।
বাকী, মানুহজন ক'ত?
মানুহজন, আছে, আছে। ঘৰতে আছে, মই ফোন কৰিছিলোঁ মানে অল লগত ঘৰাই আছে বুলি কৈছে আৰু বাকী গম নাপাওঁ কিবা কৰি আছে
অ', এ আমাৰ একে ডিউটিলৈ গৈছে দিয়া।
অ'।
তাকে, এতিয়া কি কৰোঁ ভাবি আছোঁ। ছো ৰ'বা, হাঁহ কেইটামান পোহো বোলোঁ, অ', আছে।
অ'।
মতা এটাও আছে, মাইকী অ', লেব্ৰডৰ দুটা আছে, ডাঙৰ এটা সৰু এটা, তাৰপিছত গ'ল্ডেন ৰেটিভাৰ এজনী আছে।
উম।
বিদেশী কুকুৰ আৰু, দেশী কুকুৰ নাই বৰ্তমান ঘৰত।
অ', এই কিন্তু চাবলৈ গ'লে দেশী কুকুৰবিলাকো ভালেই দেই, মানে বিদেশী কুকুৰবিলাক আনি পেলাই ইমান মানে হেৰি যতন কৰি কৰি ৰাখোঁ আমি ঘৰত, হয়নে? কিন্তু সেই বিদেশী, এই মানে আমাৰ দেশৰ মানে যোনবিলাক দেশী কুকুৰ, সেই কেইটো সেই ৰা ঘাতে ঘূই ফুৰে, কিবা মানে বহুত খাবলৈ নোপোৱা নিচিনা ন, বেয়া লাগে কিন্তু সেইবিলাক দেখিলে মোৰ।
অ', বাহিৰত থাকিলেও, মানুহে গৰম পানীও দলিয়াই দিয়ে কিছুমানে জানা।
অ', ক'ৰ মানে এইবিলাক, মানুহবিলাক, সিহঁতৰ গাৰ চাল বা এই যায়গ মই দেখোঁ, এইবিলাক, ফটোবিলাক, মই দেখিলে বহুত বেয়া লাগি যায়।
বহুত দুখ লাগে। কি কৰিবা আৰু, মানে, আমি যেনিবা বাহিৰত দেখা পালো আনেকে মানে অলপ মৰম চেনেহ কৰি, কিবা খাবলৈ দিবলৈ পাৰোঁ যদি, অ'।
কি হ'ব ন আমাকতো একো অসুবিধা কৰি থাকাহি নাই সিহতেওো সিহঁতেওো লাগে ন এই মানুহ বিলাক মানে আজিকালি। অকনো জীৱ জন্তুৰ প্ৰতি দয়া মমতা নাইকিয়া
অ' মইতো মানে যতে যাওঁ এবাৰ ভালুকপুং গৈছিলো।
অ'
আহি থকাতে মানে হোটেল এখনত ৰখালে আৰু বাছ কেইখন এনেকেই ট্ৰিপত গৈছিলো আৰু তাৰ পাছত মানে কি হ'ল কুকুৰ কেইটামান দেখা পালো। আকৌ বিস্কুট কিনি পেলায় দিছো জানে যিমান নহয় দিয়াচোন কতোনো খাবলৈ পাই সিহঁতে।
অ' ক'তনো খাবলৈ পাই ন ত' মানে আমি যিমান খিনি পাওঁ সিমান খিনি লৈকে আমি সহায় কৰিব কাৰণে। সদায় মানে ৰেডি থাকো হয়। কিন্তু কিছুমান মানুহ থাকে আৰু ন সিহঁতক একো অসুবিধা নকৰিলেও। সেয়ে মানে কেনেকে জানো দিগদাৰ দিব পায় সেই অমাত জন্তু কেইটাক মোক বহুত বেয়া।
এতিয়া কিছুমানে যে ৰাস্তাৰ ফালে গ'লেও অশান্তি কৰে। একেবাৰে মানে দৌৰা দৌৰাই পঠাব।
অ' ৰাস্তাৰ ফালে গ'লে কি হ'ল তাতে সিহঁততো বাপেকৰ ৰাস্তা ৰাস্তা নহয় ন চ'ব কাৰণে ৰাস্তাটো বনাইছে সি গলেই যেনিবা।
সেইটোয়ে বিদেশী টো দেখাত ভাল লাগে কাৰণে মানুহে ঘৰত পোহে। ঠিক আছে ময়ো পোহিছো ঘৰত। মানিছো কিন্তু বিদেশো অ'
কেইটো অনাদৰ কৰি ফোৱা নাই।
এই আমাৰ এখেতে কুকুৰ বৰ ভাল পায়, বাহিৰত যদি দেশী দেশী কুকুৰো দেখা পায় পোৱালি। আনিবই জানানে তাৰপিছত হে আমাৰ দেছি কুকুৰ নাথকা নহয়। আমাৰ পুখুৰী ফাৰ্মত আছে, আকৌ ক'ৰবাত আছে। এয়া ইফালে কুকুৰ মানে চ'ব পুখুৰী পুখুৰীয়ে যিহেতু মানুহ থৈছে ন। মানুহৰ লগত বেছি কুকুৰ। অ' সেইটোৱে নিজে কি খনোতো নিজৰে ঘৰ ৰাখিছো তো। খাবলৈতো আমিয়ে দিওঁ। সেইটো হিচাপত। খেদি কৰি টো পঠিওৱা নাই।
সেইটোৱে, সেইটোৱেটো ভাল কথা ন, কিন্তু কিছুমান মানুহৰ মানে এইবিলাক লক্ষণ বিলাক মানে মুঠেই মানে বহুত বেয়া।
তাকেই তো এই আমাৰ এতিয়া বিদেশী কুকুৰ হ'লেও কি হ'ল? এইয়া এটা আছে সৰু কলু কলা ৰঙৰ এটা আছে।
অ'
কি ব মানে বহুত দুষ্ট জানানে? মহা দুষ্ট সি হাঁহ অলপ মানিলো সিদিনা
উম।
কালি তো হাঁহ পোৱালি এটা কামুৰি থয়দিছে সি।
উম।
এনেকুৱা খং উঠিছে নহয়। এনে কিনো কৰিম এতিয়া অমাত জীৱো বুজিও নাপায় দিয়াচোন মাৰিবলৈ।
এইটো অমাত জীৱ। মোৰ সৰুকালৰ ঘটনা এটা নুশুনা কিয়? মই মানে এইয়া হেৰি আমাৰ ঘৰৰ ওচৰত আমাৰ ঘৰৰ ওচৰত পুখুৰীটো যে আছে, তাৰপিছত মই মানে সৰুতে বেছি বয়স হোৱা নাই মানে দুবছৰ মান হৈছে। তেতিয়াই মানে খোজ কাঢ়ো অকণ অকণ কে। সেইখিনি সময়ত আমাৰ ঘৰত মানে এগালমান হাঁহ আছিল। এ এতিয়াহে নাই। এতিয়া মানে মায়ে নোপোহে কাৰণে নাই বেছি দিয়া গ'ল চ'ব। সেই তেতিয়া হাঁহৰ পোৱালি কেইটামান হৈছিলে। তাৰ পিছত সেই পুখুৰীটো ফালে মই গৈ থাকো কাৰণে আইতাই মানে গঁৰালত আনি পেলাই বান্ধি পেলাই থৈ দিলেহি। এ মই কি কৈছে মাৰি পেলালো পোৱালি কেইটা।
কি কোৱা? ধেত তেৰিকা তেনেকুৱানো কৰিব লাগে নে?
মইনো কি জানো কোৱাচোন? সৰু আছিলো ন সেইটোৱে এতিয়া মোক দুখ দিলেওঁ লাভ নাই সেইটো কথাত। মোৰ সন্মুখত থ'লেও এত সৰুতে মানে হেৰি নাথাকে জানো কিবা কওঁ, কিবা নক ও লাগি থাকে। উম সেয়া কৰিলো বোলে। এ বেছি নহয়, কিন্তু মানে এটা মান। কিন্তু তথাপিতো সেইকেইটাও টো জীৱ আছিল হয়। এতিয়া মানে মোৰ দুখ লাগে আৰু সেইটো কথাত। তেতিয়া বুজি পোৱা নাছিলো সেইকাৰণে কৰি ছো ন। কিন্তু এতিয়া বুজি পোৱা হোৱাৰ পিছত মানে সেইটো বস্তু মনত পৰিলে মানে দুখ লাগি যায়।
উম সেইটোৱে টো।
উম
কি যে হ'ব। হ'লেও দেই। অ
এ মই ভাবোঁ আৰু কথাটো এতিয়া, এতিয়া কি আমি বুজি পোৱা হ'লো কাৰণে আমাৰ দুখ লাগি যায়। কিন্তু এই যোনবিলাক মানে মানুহে এইবিলাক মানে কষ্ট দিয়ে। অমাত জন্তুবিলাকক। সিহঁতেওতো বুজি পায়, সিহঁতেওতো ডাঙৰ হ'ল ন। তথাপিও যে, সিহঁতে ভাবি নাচায়।
সেইটোৱে। মই তাৰ পাছত কি কৰিলো আৰু কামোৰাৰ পাছতো আৰু উপায় নাই দিয়াচোন। এতিয়া মৰি মৰিবও ওলালে এতিয়া, সেইকাৰণে মুখত পানী অলপ দি পেলাই হেৰি কৰিলো আৰু। মৰা মৰিয়ে থাকিলে। পিছত তাৰ পিছত কি কৰিলো, পুৰি কিনে সেহেতকে দিলোঁ। তাক দিয়া নাই, বাকী দুটাক দিছোঁ। খাওঁক সেইটোৱে তাৰ পানিচমেণ্ট আৰু বেলেগ ভাত পানীতটো খাইছেই। কিন্তু সেইটোও যি টো তাৰ দাঁত লাগিলে যিটো লোক সেইটো লোক তাক নিদিলো কাৰণ সি তেতিয়া এবাৰ হলেও ভাবিব যে আজি মইতো খালো মই কামুৰিলো কাৰণে মোক খাবলৈ নিদিলে
উম
সৰি
এইেইটোোৱব
মই সেইটোয়ে কৰো মানে কাৰণ ৰমাত জীিব মাৰিনো কি কৰিম বিতন দি সিহঁতেওতো বুজি নাপাই দিয়াচোন এনেকেইে মানে সৰু সুৰাৰাকে পানিচমেন্ট দিয়া নিচিনা এনেকে অকনমান শাস্তি দিয়া নিচনা কৰো আৰু তাহতে তাৰমানে যিমানহওক কম জীিব হয় বুজিো পাবই যিমানওক আহ বুলি ক'লে যদি বুজি পায় সেইটোও বুজি পাব
অ সেইটোৱে কথাটো
যদি এবাৰ কৈ আমাৰ ডাঙৰ কুকুৰটোৱে কণী খাইছিল জানা এনেকুৱা দৌৰাইছো এছাৰি লৈ পেলাই ভয় খুৱাইছো মানে দৌৰাইছো তাৰ পাছত মানে তাক মাতি লোৱা আহি চে হা সি সি অকমান সজা তাৰপিছত তাক মাতি পেলাক বহিবলৈ দিলো বহিলে এ নেগুৰ চেগুৰ কুচাই বহিছে আৰু তাৰ পাছত মই বোলো হাত দে হাত দে লাহেকে হাতখন উঠাই দিছ মাৰিবলৈ
উম
বেয়াও লাগিছে হাত খুন্দিও দে মোক বো অম যিব হয়ো ন বুজি পাওঁ নে
আজিকালি মানে মানুহতকৈ বেছি যে কুকুৰটো যে বফাদাৰ বুলি যে কৈ আছে সঁচা কথা উম সেইটয়ে আৰু আগৰ সেই আগতে আছো আমাৰ ঘৰত হেৰি এটা টিকু বুলি কও তাক কি মানে হেৰি হয় এইয়া ক্ৰচ বুলি ক্ৰছ যে সেই কিি মানে ক্ৰছ দেশী আৰু বিদেশী সেইটো ক্ৰচ মানে সি তাৰ মানে নগৈডাল বহুত ধৰিব পাৰে ন নেগুৰডালত কলা বগা আছিলে স
অ
তাৰপিছত সি মানে কি হয় এই গৰম দিনত পাকাতে পৰি থাকে যে। শি পাকাতে শুই থাকে সেই পাকা পা মানে তাৰ হেৰিটো হৈগলগৈ। ইয়া জ্বৰ সোমাই গ'ল। মানে। তাৰপিছত তাক কিমান মানে আমি হেৰি-চেৰি, কৰি দিওঁ তাক মানে গাদ্দা বনাই দিওঁ, তাত শুব দিওঁ তাক। সি নোশুৱে। সেয়া, তাৰপিছত সেনেকে থাকি থাকি তাৰপিছত হেৰি, কৰি মৰি গল গৈ।
অ', আমাৰো এজনী আছিল দিয়া। সৰু পোৱালি এজনী আনিছিলো।
উম,।
একেবাৰে মানে তাই ঘৰ এটাও বনাই দিছিলো। তাই ঘৰত নাথাকে তাই মানুহৰ লগত শুই থাকিবলৈ লাগে। তাৰ পাছতে আৰু কি আৰু। অ',। ৰাতিটো এনেকে ৰুমটোৰ ভিতৰত থৈ দিওঁ ধুনীয়াকে তাই চিঞৰি চিঞৰি সেয়া পিছত ঘৰটোৰ ভিতৰত নুশুৱাতো অভ্যশ হ'ল আৰু। তাই একে পুতলা-চুত তলাওঁ দি দিছো একে। খেলি থাকক, কামুৰি থাকক যি কৰক কৰ আৰু বোলো। তাৰ পাছতটো আৰু তাই তেনেকে মানে গম পালো কেইদিনমানৰ পাছতটো মানে পুৰা গেছ হোৱাৰ নি চিনা হৈ গৈছে তাই, বমি কৰে। আমি বোলো হ'ল বোলো। পাছত মানে ডক্টৰ ওচৰত নিওঁতে কৈছে, ঠাণ্ডা বহি গছে বোলে তাই। তেতিয়া মানে আমি অ',। তেতিয়া মানে ধৰিব পাৰিছো যে মানে, ৰুমত তাই মানে যিটো ঘৰ বনাই দিছো তাত চাগে নুশুই, এনেকে পাকাপ শুৱে চাগে। সন্দেহটো কৰিলো। তাৰ পাছতে আৰু এনেকে পুৰা কাৰ্পেট চাৰপেট পাৰি কৰি দিলো। গোটেই মানে লগত লৈ-লৈও শুলো। তাৰ পিছতো মানে যি বেমাৰ হ'বল- হলেই। তাইৰ যাবলগীয়া দিন সব
অ',। সেয়া আমাৰ ইয়াকো, টিকুকো হেৰি এ, ডক্তৰক দেখুৱাই পেলাই তাক ঔষধ ঔষধো খোৱালো। কিন্তু ভাল নহল। সেই তাৰ পিছত যেতিয়া গম পালো তাক মই আমি ধুনীয়াকে হেৰি দে, কিন্তু সি একদম নুশুৱে পাকাতে শুই থাকে। সেয়া বেছি কৰাই কৰাই সি হৈ গ'ল আৰু তাৰ।
উম,।
সেয়া তাৰ আগতো এটা কুকুৰ আছিলে, দেচি কুকুৰ কিন্তু সেইটো আছিল। হা এক্দম চকু কেইটা বোলে বাঘৰ নিচিনা, আগতে যেতিয়া দেউতা একদম প্ৰথম প্ৰথম এ বিয়া নাপা তোতেই নেকি মাক বিয়া নাপাতোতেই। সেইটো কথা কৈ থাকে, এই দেউতা আগতে গাড়ী লৈ যায় যে, সি বোলে আইতাহঁতে কথা পাতা গম পাই যে ফোনত আজি আহিব বুলি যদি গম পাই দেউতা, সি বোলে ৰাস্তা পৰা লৈ আহে গৈ, ৰাস্তাত ৰখি থাকে গৈ। ইমান বুজি পায় মই তাকে ভাবো, সেইটো কুকুৰ মোৰ সঁচাকে তাক মানে সেইটো কথা শুনিলে লগ পাব মন যায় এতিয়া।
হয় দিয়া এনেকুৱা কিন্তু মানে এনেকুৱা বিশ্বাসী জীৱ জন্তু পাবলৈ বহুত টান বুজিচা।
তকটো কোৱাও নাযায় গম পাইছা নাই সি গম লয় থাকে। আইতাহঁতে যেতিয়া কথা পাতে অ', বুজি পাই যায়। অ', তই আহিবি ন বোপাই বুলি সি গম পাইছে অ', আহিব আজি মোৰ সেইটো আহিব। মই যাওঁ মানে ৰাস্তা মই ৰখি থাকো। সচাকে ৰখি থাকে একদম ৰাস্তাৰপা আগবঢ়াই লৈ আনে।
থাকেই দিয়া এনেকুৱা। সিদিনাখনোতো মই ৰাতিপুৱা সময় মানে খোজ কাঢ়িবলৈ উঠিলো অলপ, চোতালোতে অলপ বোলো খোজ কাঢ়ো। আমাৰ এই কুকুৰজনীয়ে একে মোক পিছফালৰ পা আগফাল তাই যেন মোক একে ৰাস্তা দেখাই হে নিছে পিছফালৰ পা আগ ফাল আগফালৰ পৰা পিছ ফালৰ অ', কি কবা, সেয়া।
আৰু এতিয়াতো ছাগলী পোৱালী কেইটাও সেনেকুৱাই। আমি যদি কিবা এটা হে পেকেটৰ বস্তু খুলিলো নহয় গম লয় থাকে, একদম পিছে পিছে ঘূৰি ফুৰে সিহঁতক মানে যেতিয়ালৈকে দিয়া নযায় একদম আৰু ইমান মৰমত চাই নহয় মানে নিদি নোৱাৰি বুজিছানে নাই।
উম, হয় দিয়া আমাৰ ঘৰতো ছাগলী পোৱালী এজনী আছিলে, পুৰা একে দুত তানোতে গাখীৰ খায়, মাকে গাখীৰ খাব নিদিয়ে।
উম।
টো বেলেগ হ'ল মাকৰ সৈতে সেইটো কাৰণেই বাৰু হ'ব দিয়া নহ'লে হা এতিয়া।
অ', অ' দিয়া হ'ব দিয়া নহলে দিয়া।